হেল্ল'
অ কি কৰি আছা
এ এনে আছো চাহ খালোৱেই মাত্ৰ তুমি
অ এনেই আছো ৰ'বা মই অ বাকী কালি ফটো আপলোড যে কৰিছিলা তুমি কত আছিল বাৰু সেইবোৰ মাজুলীৰ আছিল নেকি
হয় অ কেনেকে গম পালা মানে এই সপ্তাহতে গৈ আহিলো ৰ'বাচোন মই মাজুলী
এনেকে গম পালো মানে এতিয়া তুমি ষ্টেটাছ মাৰিলো গম পামেই দিয়াচোন আৰু ধৰিব মানেপাৰিছো আৰু জেগাবিলাক বাকী ময়ো বহুত দিন আগৰ পৰা যাম বুলি ভাবি আছো কিন্তু যাবই পৰা নাই সময়ৰ কাৰণে বাকী কেনেকুৱা লাগিল চাই কিনে
এ একদম ধুনীয়া লাগিছে দাদাই সঁচা কথা কবলৈ গলে ধৰা দুদিন থকাৰ পিছতো উভতি আহিবলৈ মনে যোৱা নাছিল কিন্তু উপায় নাই আৰু কামবোৰ যিহেতু আছে আহিবতো লাগিবই এতিয়া
হয় দিয়া ঠিকে কৈছা আৰু কিমান মানে ক'ব পাৰিবাানে কিমান ভাল মানে ইমানে ভাল নেকি মানে ইমানে যে তোমাৰ জমি গ'ল যে
বাপৰে কি সোধায়ে ফেৰীত উঠাৰ যিটো মজা সেইটো মজাটো অনুভৱ কৰিবাচোন এবাৰ কেনেকুৱা লাগে আৰু চাৰিওফালে যেতিয়া কেৱল পানী বতাহ আৰু শান্ত পৰিৱেশ দেখা পাবা তেতিয়া গম পাবা ভাল নে বেয়া
তুমি ফেৰিত উঠিছা নেকি
অহ
ফেৰিত উঠিবলৈ ভয় নালাগিল তোমাৰ
এ প্ৰথমে অলপ অলপ লাগিছিল তাৰ পিছত নলগা হ'ল আৰু কিনো ভয় কৰিবা।
বা মানে তোমাৰ সাহস আছে মানে কবলৈ চাবলৈ গলে।
উম আছে আছে
বাকী মই শুনিছো যে তাৰে যিটো সূৰ্যাস্ত যায় য সূৰ্যটো অস্ত যায় বৰ ধুনীয়া বোলে দেখাত
এ সেইটো নুসুধিবা ভাই মোক এদিন মানে সন্ধিয়া মই নদীৰ কাষত বহি আছিলো সূৰ্যটো লাহে লাহে নামি গৈ আছে বতাহ বলি আছে মই ভাবিলো যে এটা একেবাৰে চিনেমাৰ কিবা এটা পাৰ্টে চলি আছে নেকি চিনেমাত থকা দিনে লাগি গল আৰু একদম বহিতে।
ইমানে বৰ্ণনাাগৰ দিছো যে এতিয়া মোৰ যাবলৈয় মন গল এতিয়া যেন মই বেগ চেগ পেক কৰি যাওঁৱে আৰু মাজুলীলৈ হাত মা মেলো আৰু মাজুলীলৈ এতিয়াই ফেৰটো ঘৰে যাই কি ন
যোৱা যোৱা যিমান পাৰা জল্দি যোৱা মোবাইল কাম টেনচন সকলো পাহৰি যাব যোৱা তাতে যায়
পিছে তাতে যাই কিন্তু তুমি ক'ত আছিলা মানে
মই তাতে এটা সৰু হোমষ্টে লৈছিলো তাতে আছিলো বৰ বিলাসী নহয় দিয়াচোন কিন্তু বৰ আৰামদায়ক আছিলো কিন্তু যি কেইদিন আাছো
হয় নেকি মানে বেছি দামতটো নহয় চাগে মানে বেছিতো খৰচ হোৱা নাই তাতে হোমষ্ট
নাই নাই যোৱা নাই
অ বাকী তাতে খোৱা যিটো লোৱাৰ কি ব্যৱস্থা আছে কেনেকুৱা ব্যৱস্থা বিলাক
খোৱা লোৱাটো একদম জমি হৈছে ভাই ঘৰৰ দৰে ৰন্ধা মাছ পাবা দাইল পাবা ভাজি পাবা আৰু ইমান ফেঞ্চি নহয় কিন্তু কিন্তু যি টেষ্ট টেষ্টটো বহুত ধুনীয়া
যি খোৱা লোৱাৰ কথা কল ন মানে বেছি উৎসাহৰে ত সেইটো মই জানো আৰু যে তোমাৰ চাগে ভালে লাগিব আৰু
এ সেইটোতো ঠিকেই দেচোন ভাল খোৱা পালে মোৰ ট্ৰিপটো সফল বুলি মই ভাবো আৰু বাকী একো নালাগে খাব পালে হ'ল।
তোমাৰ আৰু খাবলৈ পালে একো নালাগে বাকী সত্ৰবোৰ হৈছে নে নাই তাৰে মাজুলীৰ
গৈছো গৈছো বৰ শান্তি লেতেৰা ভিতৰলে সোমালে যেন একদম মনটো শান্ত পৰি যায় এটা মানে বেলেগ ধৰণৰ অনুভৱ আহি যায় আৰু অটমেটিক মনত যে ইমান শান্ত পৰিৱেশ
মই পিছে ফটোত দেখিছো মানে বহুত ধুনীয়া লাগিছিল আৰু পৰিৱেশটো চাই কিনে
এ বাস্তৱত বেছি ধুনীয়া লাগে ফটোত সকলো অনুভৱ নাথাকে ন বাস্তৱত যিটো তুমি নিজ চকুৰি দেখা পাবা বা নিজে চাৰিওফালে চাব পাৰিবা। বস্তুবোৰ ক'ত কি আছে কেনেকুৱা ধৰণৰ অতীতবোৰ জানিব পাৰিবা। সেইটো অনুভৱ অতি ধুনীয়া মানে অতি সুন্দৰ আৰু এনেকুৱা অনুভৱ কৰিব কেতিয়াবা যায়।
অ মানে বহুতে অনুভৱ কৰিছে। আৰু বাকী তোমাৰ গাঁওবোৰ কেনে লাগিল তাৰে মাজুলী।
এ গাঁওবোৰ বহুত শান্ত দিয়াচোন কৰ'বাত বহি থাকিলেও মনটো ভালে লাগে আৰু কোনো খৰখেদা নাই কোনো হৰ্ণ নাই এতিয়া আমি এতিয়া দিন দিনে দিনে যিমান আগবাঢ়ি আছোঁ তুমি। হৰ্ণৰ শব্দই চোৱা ট্ৰাফিকে চোৱা ইমান কিন্তু তাতে গ'লে কোনো হৰ্ণ নোপোৱা কোনো ট্ৰাফিক নোপোৱা শান্ত পৰিৱেশ আৰু
এই হয় দিয়া মইো সেইটোৱে বিচাৰো মানে এই চহৰৰ যিটো মানে হৰ্ণৰ যিটো পৰিৱেশ সেইটো শুনোানে মই বহুত মানে ভাগৰি গৈছো আৰু মাথা ঘুৰাই যায় কেতিয়াবা যিটো চহৰৰ কলা মানে কেতিয়াবা কেতিয়াবা ভাগৰি যাওঁ আৰু
ঠিক কৈছা দিয়া ময়ো সেইকাৰণে ভাল পাইছোঁ আৰু তাত সময়তটো অলপ লাহে লাহে চলি থকা যেন অনুভৱ হয় আৰু তাতে ধৰা কোনো ধৰণৰ চাপ নাথাকে আৰু মানসিক চাপ যে এইটো কাম কৰিব লাগিব সিটো কাম কৰিব লাগিব নিজৰ ইচ্ছাামতে কৰি থাকিব পাৰিলো লাহে লাহে
বাকী তোমাৰ তাৰে মানুহবোৰ কেনেকুৱা লাগিল পিছে কেনেকুৱা আদৰ সাদৰ পিছে মানুহ বিলাকৰ মানুহ বিলাকৰ কেনেকুৱা তোমাক ব্যৱহাৰ তেওঁলোকে মানুহ বিলাকৰ মানে তোমাক আচৰণ ব্যৱহাৰ কৰিলে তাৰে মানুহ বিলাকক তাৰপিছত তোমাক ধৰি লওক কেনেকুৱা মানে অহ তেওঁলোকে অহ তেওঁলোকে ধৰি লোৱা কি বুলি কয় সেইটো মানে তোমাক কেনেকই আদৰিলে তেওঁলোকে তেওঁলোকৰ নিজৰ জেগা লৈ তোমাক কব পাৰিবা নেকি অলপ
মইতো এতিয়া কোনো ধৰা চেলিব্ৰিটিটো নহয় দিয়াচোন মোক আদৰিব তথাপিও ভালে লাগিছে দেচোন দুবাৰ ৰাস্তাও দিছিলো আৰম্ভণিতে ৰাস্তা চিনি পোৱা নাছিলো ইমান ভালকৈ বুজাই দিছে নিজৰ আপোন মানুহ যেন লাগিল আৰু আৰু তাতে কি হ'ল এদিন এঘৰ মানুহত তাত মই ৰাতিৰ ভাতো খালো তাতে পৰিয়ালৰ মানুহৰ লগত কথাও পাতিলো মানে এনে ভাবে তোমাক কথা পাতিব বা এনেধৰণে খুৱাব লোৱাব যেন নিজৰ মানুহ নিজৰ মানুহৰ দৰে অনুভৱ হয় আৰু
অ এতিয়া মানে যিবিলাক যিবিলাক পৰ তাৰে বহুত যায় আৰু পৰ্যটক বিলাকো মোৰ মতে তুমি দেখিছা নেকি পৰ্যটক বিলাক তাৰে
মই পৰ্যটক মই যাওঁতে ইমান দেখা নাই মানে মই ইমান ফুৰাও নাই দিয়াচোন তাতে থকা সত্ৰবোৰে ফুৰিছো আৰু কেইটামান মন্দিৰ গৈছো মন্দিৰলৈ গৈছো পূজা কৰিলো বাকী ইমান ফুৰা নাই আৰু মানে অলপমান মানসিক শান্তিৰ বাবে গৈছিলো ন তাতে
অ তুমি কি আকৌ নেকি আৰু তালৈ
সুযোগ পালে তো মই কালিয়ে যাওঁ কিন্তু যাব নোৱাৰো ৰৈ আছো
এই তোমাৰ তোমাৰ ইমানে ভাল লাগে যায় কি তালৈ হে ইমানে মানে তুমি ফুটি পেলা যায়
এ একদম আৰু কিছুমান ঠাই থাকে নহয় মানে এবাৰ গলে আৰু মনত লাগি থাকে আৰু মাজুলীও মোৰ বাবে তেনেকুৱা আৰু এবাৰ গৈছো যিহতে আৰু যাব মন যায় আছে
অ এতিয়া তুমি যিটো কলা ত কোৱাৰ পিছত মোৰ যাবলৈ মন গ'ল আৰু মানে বহুতেই মানে মন গৈছে আৰু যাবলৈ এতিয়া
নিশ্চয় কিন্তু এটা কথা দেই
কি কথা কোৱাচোন
মানে তুমি গৈ তাতে কেৱল ফটো আপলোড কৰি নাথাকিবা অলপ সময় মোবাইলটো আঁতৰাই ৰাখি ঠাইখন অনুভৱ কৰিবা তেতিয়া মানে তাৰে বিশেষতাটো তুমি বুজি পাবা বুজিছা
মানে মবাইলত ব্যস্ত থাকিব নালাগে ন কোনোবালৈ ফুৰিব গলে যিটো য'ত ফুৰিব তাৰে যিবিলাক পৰিবেশ আছে সেই পৰিবেশ বিলাক চাব লাগে আৰু বাৰু এতিয়াৰ পৰা প্লেনিং আৰম্ভ কৰিছা নেকি আৰু নতুনকে
এতিয়া বিশেষ ট্ৰিপ প্লেনিং কৰা নাই দিয়া যদি আৰম্ভ কৰোঁ তেতিয়াহলে তোমাক জনাম দিয়া তোমাকো লৈ যাম লগত নহলে আৰু তুমি আৰু ফোন কৰি সুধি থাকিবা নহয় ক'ত গৈছা ক'ত যোৱা নাই বুলি একেলগে গলে তুমিও অনুভৱ কৰিব পাৰিবা কেনেকুৱা লাগে কেনেকুৱা অনুভৱ কিন্তু মাজুলী যাবা তাতে অনুভৱ কৰিবা কেনেকুৱা লাগে যায় আৰু মোক জনাবা মইয়ো সুধিম এনেকে এদিন ফোন কৰি নে কি কোৱা
তুমি যেনেকে মাজুলীৰ বিশ্লেষণ কৰিলা ন মোৰ মাজুলী যোৱাৰ আগ্ৰহটো দুগুণেই হৈ গল কবলৈ গলে দিয়া ঠিকেই আছে দিয়া আজি নহলে
দিয়া আজি কাৰণে ৰাখিছো দিয়া
বাৰু তুমি এটা কথা জানানে সেইটোয়ো মই কব খুজিছিলো তোমাক
কোৱাচোন কোৱা
মাজুলীৰ আহ তোমাক আহ মোহিত কেনেকৈ কৰিলে মাজুলী তোমাক কেনেকৈ মোহিত কৰিলে নিজৰ আহ যিবিলাক সভ্যতা সংস্কৃতি হওক আহ সত্ৰ হওক পৰিৱেশ হওক কেনেকে তোমাক আহ মোহিত কৰিলে
এ সেইটোৱে মই তোমাক ক'ব খুজিছিলো যে মাজুলীৰ প্ৰতি প্ৰত্যেকটো বস্তুৱে তোমাক মোহিত কৰিব তুমি কাকো বা কাকো জনাব নালাগে একো সুধিবও নালাগে তুমি কেনেদৰে মোহিত হৈছা যেতিয়া এবাৰ গম পাবা এবাৰ যাবা তেতিয়া নিজে বুজি যাবা বুজিছা
অ' এতিয়া তুমি ক'লাত তেতিয়া এতিয়া আৰু মই যাবই লাগিব আৰু প্লেন কৰিব লাগিব থিব
দিয়া তে ঠিক আছে দিয়া ৰাখিছোঁ দিয়া
দিয়া হ'ব দিয়া